উ
হ্ল'
শুনি আছনে
অ অ শুনিছো
কি খবৰ
অঁ ভালেই ভালেই তোমাৰ ভাল
উম ভালেই মোৰ।
অ কি কৰি আছা?
মই এই এনেই আছিলো এতিয়া তুমি?
অঁ মই তোমালৈ ফোন ফোন কৰিম বুলিয়ে ভাবি আছিলো ভালেই হ'ল তুমি ফোন কৰিলা কথা এটা সুধিম বুলি ভাবিছিলোঁ।
অ কি কথা বা?
তুমি বাৰু কেকৰ অৰ্ডাৰ লোৱা নেকি?
অহ লওঁ লওঁ।
অঁ মই সিদিনাখন সুধিলোঁ মানে এই কেকৰ কথা পাতি থাকোঁতে ক'লে বোলে তুমি ভাল কেক বনোৱা। তাৰপাছতে মই কলো - মই বোলো সুধিম বোলো এই বাৰ্থডে' এটা আছিলে মানে মোৰ ল'ৰাটোৰ তাকে। তাকে বাৰ্থডেৰ কাৰণে মই কেকৰ অৰ্ডাৰ এটা দুদিনমান আছে বাৰু সময়-
অ ভালেই হ'ল শুন আগতীয়াকে জনালা মানে মোক শেষ- ৰ সময়ত ক'লে দিগদাৰ হয় বনাবলৈ- কাৰণ সময় লাগে ন বনাওতে অলপ এই দুদিন মানৰ আগতীয়াকে- সুবিধা হয় আৰু-
অঁ অঁ ঠিকেই ঠিকেই ভালেই হ'ল তেনেহ'লে মই তাকে বোলো মই জনাই দিম বাৰু কোনদিনাখন লাগে, এতিয়া এনেই বোলো ফোনটো কৰিলা কাৰণে মই সুধিলোঁ আৰু- তাকে এনেই- হেৰি- কেক বনাই তুমি ভাল পোৱা চাগে ন?
উম ভাল পাওঁ সেইটো কাৰনে মই যোৱা বছৰ শিকিছিলোঁ। বা এজনীৰ তাত। কেক বনোৱা তাৰপিছত এনেই ঘৰতে এটা বনাই পেলাই ষ্টেটাচ লগাইছিলো। হোৱাটছএপত তাৰপিছতে- কোনোবাই কোনোবাই দিলেই তেনেকৈ অৰ্ডাৰ মই অৰ্ডাৰ লওঁ বুলি কৰা নাছিলোঁ বাৰু কিন্তু ভালেই হ'ল। ইনকাম এটাও হয় ন।
অ অ অ। ঠিকেই আছে বাৰু এয়া মানে হেৰি কি এই কিমান মান সময় লাগে বাৰু মানে?
কেক মানে চাইজ লৈও কথা সৰু চাইজৰ যিটো- বেণ্ট কেক বুলি কওঁ যে- সেইটো- বেছি সময় নালাগে দেই সেইটো চাৰি ঘন্টাৰ ভিতৰতে হৈ যায় চাৰি তিনি ঘন্টাৰ ভিতৰতে।
অ অ বাকী এইবিলাক আধা কেজি এক- কেজি তেনেকুৱা বিলাক সময় লাগে চাগে।
অ সেয়া সময় লাগে কিন্তু আধা কেজি তো লাগে এনেকুৱা ছঘন্টামান মানে- মানে কেকটো এনেকুৱা হয়- যে বনাৰ লগে লগে আইচিং কৰিব নোৱাৰি যে এই- অলপমান ঠাণ্ডা হত - পিছতহে পাৰি ন? সেইটো কাৰণে আ অলপ সময় ৰখি দিব লাগে যে সেইখিনি সময় মিলাইহে তেনেকুৱা ছঘন্টা মানৰ ভিতৰত হয় তেনেকুৱা আৰু আকৌ এক কেজিতোও সময় লাগে কি যো ক্ৰীমো বেছিকে লাগে আৰু সময়ো বহুত লাগে বনাওতে
অঁ এইটো মানে ডিজাইনবিলাক মানে মই ধৰা কিবা এটা যদি ডিজাইন দি দিওঁ সেইমতে বনাব পাৰিবানে
অ মই চাই লওঁ যদি মানে উম বেছি টান লাগে বা নোৱাৰিম যেন লাগে তেতিয়া মই জনাই দিম ই বেছিভাগ মই চিম্পল ডিজাইনে বনাওঁ আৰু
অ মই চিম্পুল চিম্পলে ভাল পাওঁ বাৰু বেছিক কালাৰ চালাৰ মই বৰ ভাল নোপাওঁ মানে অলপ চিম্পুল টাইপৰে ভাল পাওঁ কিছুমানে বুত কাৰ চালাৰ দিয়ে যে সেই কালাৰবোৰ ভাল নাপাওঁ বাৰু মই এনেই বগাতে ধৰা চকলেট কেকটো ভাল পাওঁ
উম
চকলেট কেকত ইমান কালাৰ নাথাকে ন তাত চকলেটেই থাকে নেকি কালাৰ লাগে নেকি চকলেট কেকত
নালানানে চকলেট দিয়ে বনোৱা যায় ক্ৰীমটোতহে কালাৰ দিয়া যায় এনেই ভিতৰতোতো একে একেই হয় কি কোৱা
অ অ চকলেট কালাৰ্ কেকটো বনালে মানে হে হয় মানে কমত ক্ৰীমটো বগাই থাকে আৰু ভিতৰত চকলেটোটো থাকে ন
ক্ৰীমটো সেইটো যোনে যেনেকে দিয়ে আৰু যদি ৰং লগা ৰং লগাকে কয় তেতিয়া ক্ৰীমত ৰং মিহলাই পেলাই সানিব লাগিব কেকত আৰু যদি ৰং নালাগে তেতিয়া বগাই থাকে ক্ৰীমত একো ৰং দিবলগীয়া নহয় আৰু আৰু ওপৰত কেতিয়াবা এনেকে চকলেট এনেকে বোৱাই দিয়ে যে ড্ৰিপিং বুলি কয় সেইটো সেইটো তেনেকে দিব পাৰি আৰু সেইটো চকলেট কেকটো খালি দামটো অলপ বছি বে হয় আৰু বাকী কেইটাক তাতে চকলেট ককোৱা পাউদাৰ সেইবিলাক আহ কাপ কেক বনাও বনাও
অ অ কাপ কেকো চাগে বেছি টাইম নালাগে চাগে
নাই সেইটো কম সময়তে হয় দুঘন্টাৰ ভিতৰতে হৈ যায় সেইটো এঘন্টা ডেৰ ডেৰ ঘণ্টা মানৰ ভিতৰতে আৰু আচলতে কি জানা এই ডিজাইন যিমান বেছি হয় সময় সিমান লাগে ডিজাইনটো কম হলে পটককে
অঁ অঁ ঠিকেই হৈছে ভালেই হৈছে তুমি ঘৰতে থাকি এটা ব্যৱসায় কৰি আছা নিজৰো এটা মানে হাত খৰচ এটা ওলাই থাকে ন
উম সেইটোয়ে সুবিধা
মানে কতো যাব নালাগে নিজৰ ঘৰৰ পৰাই কৰিব পাৰি যে
উম সেইটোৱে
ঠিকে আছে মই জনাম বাৰু মানে অলপ দেৰি আছে অ অ মই জনাই দিম বাৰু
আৰু ডিজাইন কিবা থাকিলে মোক আগতীয়াকে দি থবা যদি মডত কিবা নাপ থাকে বস্তু মই তেতিয়া কিনি আনিব পাৰিম
অ এইবোৰ বনাওঁতেও চাগে বস্তুবিলাক ঢেৰ লাগে চাগে ন
উম দৰকাৰ হয় এইবিলাক ময়দা চয়দা চেনি তাৰপিছত এ ক্ৰীম আকৌ এই ডিজাইন কিছুমানে আকৌ এইবিলাক ডিজাইন এইবিলাক কৰা বস্তু চস্তু বিলাক লগাব লগীয়া হয় বা প্ৰিন্ট আউট উলিয়াব লগীয়া হয় লগাই লগাই লাগে কেকটোত
অ অ অ অলপ কষ্টও হয় যদিও মানে ঘৰতে কৰিলেও
উম
উম কাৰণ সময় সময় অলপ দিব লাগে ন
উম সময় আচলতে সময়হে লাগে বহুত
উম উম
কিন্তু এই ডিজাইনটো যদি অকমান বৰ টান হয় তেতিয়া সময় বেছিকে লাগে চিম্পুল ডিজাইন হ'লে ইমান সময় নালাগে
অঁ অঁ ঠিকে আছে বাৰু মই এই ঘৰত কথা পাতি লৈ কেনেকুৱা ডিজাইন লাগে সুধি পেলাই মানে চিম্পুল ভাঁল প পা বাৰু মই তাকো আকৌ ইহঁতে ঘৰৰ ইহঁতে আকৌ কেনেকুৱা কিবা ভাল পায় সেইটো এটা কথাাতটো সেইটো কাৰণে তাহাঁতকো জনাব লাগিব স তেতিয়া সুধিমেলো মই ইমান হেৰি নিদিওঁ বাৰু চি চিম্পুলেই দিম আ তাকে মই আক এনেই প্লেইন কেকটো বনাইছোঁ বাৰু কিন্তু এই ক্ৰীম দি যিবিলাক বাৰ্থডে সেইকবিলাক বনোৱা নাই। ইমান ধৈৰ্যও নাথাকে মোৰ। বিলাক কৰিবলৈ এনেই ঘৰত খাবলে প্লেইন কেকটো বনাও আৰু।
এই আচলতে প্লেইন কেকটোয়ে এনেকে টি তিনি ভাগ কৰি কাটি পেলাই। তাৰে মাজত সেই ক্ৰীম ফেটি পেলাই এনেকে ভৰাই পেলাই তেনেকে বনোৱা হয় আৰু। ক্ৰীম মাজে মাজে দি দি পেলাই তাত। তাৰপিছত গোটেই কেক টো ক্ৰীমেৰে ঢাকি পেলাই। তাৰপিছতে কিবা কিবি দিছ লাইন দি দিলেই হৈ যায় আৰু।
অঁ', অঁ।
সহজে হয় কিন্তু মানে সেইয়া আৰু ডিজাইন লৈ কথা ডি
অকণমান মানে ধৈৰ্য্য ধৈৰ্য্য লাগে আৰু ডিজাইনটো কৰিবলৈ হ'লে।
অঁ', ধৈয্য লাগে সেই ক্ৰীম খিনি সে লগোৱা মেলাতো অকনমান সময় লাগে ন সেয়া ভালকে চাই চিতি কৰিব লাগে।
উম, উম, উম, উম, উম।
উম।
বাৰু জনাম বাৰু মই।
নে মই কেক শিকাওঁ। বাৰু বনোৱা তুমি শিকিব বিচাৰিলে শিকিব পৰা মোৰ পা।
অ', অ', মই অ', তেনেহ'লে মই শিকিব লাগিব প্লেইন কেক তোৰটো বনাও বাৰু বাকী এইবিলাক নাজানো নহয়। শিকিললে ভাল আৰু। তেতিয়া কেতিয়াবা অৰ্ডাৰ চৰ্ডাৰো ল'ব পাৰিম। উম। বস্তু বোৰো ধেৰ লাগে নেকি? এতিয়া বিভিন্ন ছাইজৰ হেৰিবিলাক বাতিবিলাক।
অ লাগে লাগে বস্তু লাগিব বাৰু বুত খিনিয়ে দৰকাৰ হয় মানে অৰ্ডাৰ লওঁ বুলি ক'লে দৰকাৰ হয় এনেই যদি ঘৰৰ কাৰনেে বনোৱা তেতিয়া ইমান দৰকাৰ নহয় ঘৰৰ কাৰণে যিখিনি লাগে সেইখিনি কিনিলে হৈ যায় আৰু
অ অ চাই লওঁ আচলতে মোৰ ইমান ধৈৰ্য্য নাই এনে ভাল পাওঁ বাৰু এই বৰ লাগে ডিজাইনবিলাক কৰি থাকিবলৈ নোৱাৰোঁ মই অ মই সাধাৰণতে চিলাই তিলাই কৰিহে ভাল পাওঁ বেছি
অ চিলাই কৰিয় ভাল পোৱা ন কি কি চিলোৱা বাৰু কাপোৰ এনেকে
মই চবেই চিলাওঁ ব্লাউজ চিলাওঁ মেখেলা চাদৰ এইবিলাক পতি লগোৱা দহি কৰা তাৰপিছতে হেৰি অন্য চুৰিডাৰ টুৰিডাৰ এইবিলাক ফ্ৰক চৰক এইবিলাকো চিলাওঁ এনে সাধাৰণতে মেখেলা চাদৰ আৰু ব্লাউজ আৰু দহি সেইটোৱেই বেছি কৰা হয় বাৰু
অৰ্ডাৰ লোৱা নেকি
উম অৰ্ডাৰ লওঁ
অ কি মানে কেনেকুৱা মানে ব্লাউজ চ্লাউজৰ লোৱা নেকি
ব্লাউজ লওঁ তাৰপিছতে এই চাদৰৰ দহি পাতো মেখেলা ফলচ লগোৱাা চাদৰৰ পাৰি লগোৱা সেইবিলাক সেইবিলাকে সাধাৰণতে দিয়ে মানুহে চিলাবলৈ এনেই ঘৰৰ নিজৰ ঘৰৰ কাৰণে এই মানে মানে হেৰিবিলাক চিলা অ কুুৰ্তি চূুৰটি এইবিলাক আচলতে ইমান অৰ্ডাৰ মানুহেকি দিয়ে বেছিকে মোক মেখেলা চাদৰ আৰু এই ব্লাউজেই দিয়ে সেইকেইটাই চোৱা হয় আৰু সেইে এনে মানে চিলাই কামত এতিয়া মানে এই এমব্ৰইডাৰী এম্ব্ৰইডাৰী মানে শিকাৰ মন এটা আছে আৰু এমব্ৰইডাৰী কৰা নাই বহুত দিনৰ আগতে শিকিছিলোঁ কিন্তু এতিয়া অলপ পাহৰি গ'লো এতিয়া আকৌ ভাবিছোঁ মানে এম্ব্ৰইডোৰীটো শিকি পেলাই কৰি কৰো নেকি
অ' তুমি খবৰ কৰিবাচোন। ক'ত শিকাই মোৰো এম্ব্ৰডাৰৰী শিকা মন আছে। তেতিয়া একেলগে গৈ শিকিব পাৰি।
অ' অ'খবৰ কৰিব লাগিব। তাকে ভাবি আছো মানে অলপ এই হেৰি মাজতে অলপ গা চা বেয়া হৈছিল যে। তাকে বোলো ভাল। হেৰি সেইটো কাৰণে হেৰি কৰিলি এতিয়া খবৰ কৰিম কৰি পেলাই এনেই মন এটা আছে আৰু এনে হাতৰছিল হাতেৰে বাৰু জানো মেচিনৰতো ইমান ভালকে নাজানো
উম,
এনেই হাতেৰে ফুল থুল তুলিব সেইবিলাক জানো বাৰু কিন্তু হাতেৰে কৰিলে বহুত সময় লাগে যে।
উম,
সেইটো কাৰণে মানে উম। মানে সময়টো বেছি লাগে এনেই মেচিনত কৰিলে চাগে অলপ কম সময়তে কৰিব পাৰিম নেকি বুলি ভাবিছোঁ আৰু।
উম তাকে। দিয়া ঠিক আছে।
ঠিক আছে বাৰু হ'ব দিয়া উম- উম- উম।